কি কৰিছা?
আছো এনে।
অ।
আবেলি কাম বন কৰিম আৰু কৰা নাই এতিয়া।
অ',।
কি কৰি আছে? গৰমত উম, বতাহটো আজি অকণ দি আছে বাৰু, ভাল নে? উম। ভাল লাগি আছে আজি অকণ।
খোৱা - বোৱা অ খোৱা - বোৱা হ'ল আৰু
অ খোৱা - বোৱা হ'ল।
এই যে তহ হেৰি তহঁতৰ ঘৰত যাওঁতে দেখিছিলো তামোল বাৰী এখন আছে নে নাই নে কাটিলি
আছে আছে
অ মানে দেখিছো ইমান ধুনীয়াকে। ইমান ধুনীয়াকে তামোলৰ গছ। ৰুইছ ভালে হৈছে দে উম। মই তাকে তহঁতৰ ঘৰত দেখি আহি মইও ভাবিছো মই আমাৰ ঘৰৰ দে মা দেউতাক কৈছোহে মানে যে আমিও অকল ৰুম মই বোলো এনেকে দেখি আহিছো। ন মোৰ বান্ধৱীজনী ঘৰত। কিমান সুবিধা গোটেইখিনি মই কৈছো সিহঁতে এনেকে তামোল বেচি বাৰ ইমান খিনি লাভ হৈছে ইমানখিনি উপকৃত হৈছে উম উম ময়ো তাকেইতো ময়ও ভাবিছো অ আমাৰতো তামোল পাণটোৱে যে মেইন ন চবতে লাগেই। আমাৰ তাকে ইমান কিনি কিনি আনি থাকিব লাগে তাকে তাকে ভাবিছো কেইজোপামান লগাম এই
দামো বহুত ন এতিয়া নিজৰ ঘৰতে থাকিলে আৰু নিজৰ ঘৰৰে হ'লে
অ চবতে চাচোন এতিয়া নামে সকামে আমাৰ বিয়া বাৰু। চবতে কৰ'বাত আলহী এজন নাহিলেও
আলহী এজন আহিলেই প্ৰথমে তামোল খনহে তামোল খন দিবই লাগিব চাহকাপ দি আকৌ তামোল এখন দিব। দিব লাগিব কিবা এটা পাতিলে অ কিবা এটা পাতিলে আগভাগত।
আৰু ভকতে নাম সকাম পাতিলে। তামল পাণযোৰ
আগভাগৰ পৰা আদি কৰি খোৱা বোৱা পালে বহুত লাগে
তাকে মই সেইকাৰণে মানে আমাক কৈছো এতিয়া মই লগাম পঞ্চাশ জোপা মান। তেনেকে লগাই তাতে চাৰিও চাইডে কি কৰিম তামোলৰ গুডৰিয়ে গুৰিয় মানে মাটিটো উঠাই দিম। উঠাই তেতিয়া তেনেকে ত অ তহঁত তাত দেখা নিচিনা পাণ উঠা অ পাণ উঠাই উঠ ঠাই দিম।
পাণৰ উধি দি দি দিলে ধুনীয়াকে হ'ব
হব হব অ গোবৰ চোবৰ দি থাকিব লাগিব ন মই তাকে তোক সুধিম বুলি ভাবিছো কেনেকে কি মানে।
শুকান গোবৰ দিব লাগিব। পানী দিব লাগিব।
পানী সময়মতে দি থাকিব লাগিব ন?
আকৌ সন্ধিয়া অ বৰষুণৰ দিনত ইমান নালাগে। শুকান গোবৰ দিব লাগে কেঁচা গোবৰ দিব নালাগে।
তাকে বৌ আৰু দেখিছো দেই, মানে সেই তামোল বেছিয়ে মানে। বহুত টকা। কা ইনকম কৰিব পাৰি হয়নে?
অ পাৰি আকৌ তামোল পাণৰ অ ব্যৱসায়ও ঘৰখনৰ ঘৰখনতো লাগিলে ঘৰখনৰ প্ৰয়োজন খিনিও পূৰণ হল। কিবা এটা পাত লেও। বেছ
এতিয়া মাজতে ইমান পাণৰ দাম হয়।
অ কলে মানে কি কেইটামান বিশেষ বিশেষ মাহত মানে।। পানৰ দাম। টো উঠে সেইটো। তেতিয়া মানে হেৰি টোত।
তেতিয়া কমি যায় অ, তেতিয়া মানে সেই অ হেনেকুৱা সময়ত কিনি নানাকে ঘৰতে ৰুৱা।। খিনি খাব পাৰিলেও বহুত খিনি লাভ হয় আমাৰ নোৱাৰিলেও অ বা কিনি ননাকে চলি থাকিব পাৰিলেও। বহুত খিনিতো ভাল হয়। তাকে ভাবিছো ৰ কৰিম এনেই থকাতকে মানে সেইকাৰণে যি তি কিবা কিবি যি পাও মানে ঘৰুৱা ভা দে সেইবোৰ কৰি থাকিব লাগিব।
কৰিব লাগে আমি নিজৰ প্ৰয়োজনীয় মানে বস্তুখিনি নিজে ঘৰতে লগাই লব লাগে। উম বেঙেনা জলকীয়া অ, বেঙেনা জলকীয়া কিনি খাবলে নালাগেই আমি। আমাৰ নিচিনা মানুহে হয়নে? আমাৰ ইমান মাটি ইমান খাৰুৱা।।
এনেকুৱাঁ টাউনতো নহয় ন? আমি অ টাউনত থকা নহয় আমাৰ এতিয়া মাটি বাৰী ইমান মানে চাৰ।।
অ চবফালে খালি মা মাটি আছে খাই আছে। জলকীয়া পুলি যে পিৰা পিৰালীত ৰুব লাগে। ঘৰৰ পিৰালীত দিলে জলকীয়া।। উৎপাদন বেছি হয় ভাল হয় অ জলকীয়া সদায়।। পৰালি মানে বেছি বৰষুণ পাব নালাগে।।
তাকে ময়ো বেঙেনা পুলি কেইটামান আনিম।। থৈছো মানে। ৰুই মানে আনা মানে কি ৰুইছো।। তে তাৰ পিছত এতিয়া তাকে গোবৰ মাটি দিব লাগিব
অ দিব লাগিব আকৌ যত্ন লবই লাগিব বেলেগ সাৰ দিব নালাগে আমি নিজে খান্দে
উম আৰু ঘৰত উম গৰু এজনীও পুহিছো নহয় গৰু পুহিছো সেই গোবৰ পাওঁ তাৰিছত সেই গাখীৰো ওলাই গাখীৰ খিনিও‌ গাখীৰো তেনেকে তিন লিটাৰ মান
সিয় ওলাই আছে আমাৰ ঘৰ ডেইলি দুই লিটাৰ ডেৰ লিটাৰ দুই লিটাৰ গাখীৰ ওলাই
উম আমাৰ তেনেকুৱা তিন লিটাৰ ওলাই যে মানে দিও দুই লিটাৰ মানে আমি বেচে এক লিটাৰ মানহে ঘৰত ৰাখো তাকে চবে চাই কাপ খালে খালো নহলে গাখীৰত গাখীৰ দিয়ে জল
জলপান খাব লাগে খমা জলপান জলপান খোৱা হয় ৰাতিপুৱা বৰা চাউলৰ জলপান আছে নহয় ঘৰৰ ঘৰত কৰাৰ খেতি
আমি অ তেনেকে আকৌ কি কৰি গৰম যে এতিয়া সেয়া গাখীৰ দি মানে আমি কি হে দৈ বনাই বনাই থৈ দিওঁ তেনেকে দৈ দৈ দিয়ে খাওঁ উম আৰু ভজা চাউল যে থাকে ভজা চাউল দি দৈ গাখীৰ মিঠৈ এনেকে কে লয়
অ আমাৰ ভজা চাউলৰ জলপান আমাৰ জলপানে কিমান বিধ আছে ন ভজা চাউলৰ জলপান আছে বৰা চাউলৰও জল
বৰা চাউলাৰ তাকে মানে আলহী এটা আহিলেও চাউল কেইটা থাকিলে চাবি গাখীৰকন যদি থাকে থাকে লগ তাতে দিলে মানুহে খাইও ভাল পায় অ কেতিয়াবা আলহী এনেকুৱা টাইমত আহে তই মানে ভাত খোৱাবলেও নহয় অকল চাহকাপ দি থবলেও নহয়। তেতিয়া সি জল পান অলপ দি থলে। তেতিয়া মানে উ মা আলহীও ভাল পায় ন মনত পেটটোও ভৰে উম।
পাও ন আমি আলহী আট পান কৰি ভাল তাতে আলহীয়ে ভাল পাই যায়।
তাকে মই ভাবিছো নাই এ আজিকালি কি আৰু চাকৰি বিচাৰি ফুৰিবতো নোৱাৰি, এনেকে কৰিয়ে বহুত খিনি কাম মানে ঘৰত থাকিয়ে এই তামোলকে তামোল পানেই কৰিলো। উম
ইমান
যেনেকে গৰু পুহি পলা অ গাখীৰকে বেচিলো, তেনেকে বহুতখিনি নিজৰ হাত খৰচ এটা ওলাই থাকে দেচোন।
আমাৰ লাগিছে ভাত কেৰেলা লাগিছে ঘৰৰে, ঘৰৰে খাই আছো। আমি শাক পাচলি ভাত কেৰেলা তিয়হ লাগিছে।
অ', ঠিকে আছে। অ', আহিলে লৈ আহিবি ঘৰৰ বস্তু আকৌ।
মই গ'লে নিম দে।
এইবোৰ কোনো সাৰ সুৰ নিদিয়া বস্তু। কিমান খাবলেও ভাল লাগে বজাৰৰ পৰা অনাত অ বজাৰৰ পৰা অনা সোপাতকে যে, এই - এই ঘৰুৱা বস্তু খিনি মিঠা এটা থাকে উম।
কেৰেলা পিটিকা খাই ভাল লাগে
ভাল লাগে, ভাল লাগে, মোৰো ভাল লাগে উ
ইমান ধুনীয়াকে পিটিকা যায় কিনি অনা সোপা
ভাল নেলাগে, এই ঘৰটো কেনেকুৱা ধুনীয়া কোমল কোমল হৈ থাকে চাবিচোন, অ বহুত ধুনীয়া উম উম
ইমান ধুনীয়াকে কটা যায়।
খাবলে সেইটো সোৱাদেই বেলেগ হয়। যায় সাৰ দিয়া বস্তু অ সাৰ দিয়া বস্তু আৰু ঘৰত থোৱা বস্তুখিনিৰ মাজত মানে
উম, বহুত পাৰ্থক্য বহুত পাৰ্থক্য।
তাকে মই ভাবিছো নাইন কিবা কিবিটো কৰিব লাগিব। সেইকাৰণে কৰিছে বাৰো মানে আৰম্ভণিতো কৰিছো অলপ অলপ। কলগছ নাই আমি ছজনাডাল ৰুইছোঁ, এতিয়া পুখুৰী পাৰত। এ-সজনা মানে- এ চজনাতো বহুত সুবিধা জান মানে- ত ডাল এজোপা ছজনাক- পৰা ডাল কাটি আনিলে- নহয় কাটি আনি অ- ডাল অ- ডাল- পুতি থলে তোক সেই ডালৰ পৰা মানে- ইমান ধুনীয়া চজনা ভাবচোন ক'ত প্ৰথম ছজনা ওলালে কিমান দাম! ষাঠি টকা, ষাঠি টকা, সত্তৰ টকা, এনেকে অ- এনেকে দি আমি কিনি কিনি খাইছো। তাকে, এবাৰ দি আমাৰ মানে- পুখুৰী আছে যে- তাৰে কাষে- কাষে তিনি চাৰিদাল- অ- তিনি চাৰিদাল মান ডাল আমি- পুতিছো-
অ-
কি হয়-হয় বন হ মানে- হেৰি কৰি আছো উম-
ফুলখিনি ভাজি খাই ধুনীয়া লাগে।
চজনা চাব গলে ন! কিমান ভাল চজন সেইত গছডালত উম- কুমলীয়া পাতটো, ফুলটো, আকৌ-
ভাজি খাব পাৰি।
আকৌ সেইটো যে বহুত ভাল বহুত মানে- কেলচিয়ামৰ কাৰণে হওক বহুত ভিটামিন। বহুত ভাল। বহুত-
আমাৰ লগাইছো পুখুৰী পাৰে- পাৰে। ছজনা আৰু কলগছ দিব লাগে পুখুৰী পাৰত। কলগচ দিব লাগে।
আমাৰ কলগছটো ৰোৱা হোৱা নাই বাৰু দেই, অ- কলডিল পাবলৈ নাই, ভীমকলৰ কলডিল- এইটো যে- মই ইমান ভাল পাওঁ খাবলৈ। সেই কলডিল এতিয়া- কিনিবলৈ নাপাওঁ বজাৰত বিচাৰিলে পাওঁ, কিছুমান এই পাহাৰীয়াা- টোহে পাওঁ। আমাৰ লোকেলে ভীমকলৰ- স যায়
আমাৰ আছেই আমি ঘৰৰ খাওঁ যেনিবা।
ভালেই দিয়া তাকে, মই তহঁতৰ বোলো তামোল বাৰীখন কি হ'ল।
অ, আছে আছে। তাৰ পৰাই খাই আছো আৰু গেলাইছো টো নহয় কেইটামান তামোল
আহ সেইটো বুঢ়া তামোলটো যে আহ সেইটো মানে কেনেকে মাটিত পুতি থোৱা নে নে পানী প পানীত থৈ দিয়ে কিছুমানে
তামোলখিনি ভৰাই বান্ধি পুখুৰীত পেল পুখুৰী পানীত পেলাই হ'লেও ধুনীয়া হয়
তই আহিলে তামোল আনিবি হা মইও মানে অলপ এতিয়া মানে লগাম বুলি ভাবিয়ে আছো তাতে অ এতিয়ালে লাগিলে কি মানে পকা তামোলতটো লাগিব নে এনে বুঢ়া পকাটোৱে লাগিব ন পকা তামোলটোৱে লাগিব অ ন পকা খিনি ৰুব লাগিব আৰু ন উম উম উম উম তাকে মই এটা অ বাৰ ফোন চোন কৰিবি আকৌ তেনেকে ন
ত অঁ অ হ'ব দে
এ অ'হ